অঁ শুনা পাইছো তই শুনিছ নে
মই শুনিছো কি কৰি আছো
এয়া এনে আৰু ই অলপ কিতাপ চাই আছিলো
অঁ পথাৰ চৰা নাই যোৱা নি
নাই পথাৰ আমাৰ এতিয়া আৰম্ভ হোৱাই নাই
ঘৰতে আ কতনো পথাৰত যাবি হয় নাই
নাই তেনেকুৱা কথা নহয় আমিও খেতিয়ক মানুহ দেই
এতিয়াও মানুহ এনেই কঠীয়া চীয়া তোলে তুলি তোলে নে
হয় হয় কঠীয়া এনেই কঠিয়াটো তোলো হলেও ইমান নোৱাৰো আৰু
আহ গম পাইছো খেতিয়ক মানু
অঁ ই কঠিয়াত উলিলি যে অকল খেতিয়ক হব এনেকুৱা কথা নাই কুঠীয়া তোলাৰ উপৰিতো এতিয়া উম মা কাটি জানো ধান কাটিব জানো কঢ়িয়াও কঠীয়া কঢ়িয়াও এনেকুৱাখিনি যিনি একটিভি কৰো আৰু
তহঁতৰ ঘ ঘৰৰ পৰা কিমান দূৰত আছেনো পথাৰখন
আমাৰ ঘৰৰ পৰাতো এক কিলোমিটাৰ সম্পূৰ্ণ নহয় কিন্তু আধা কিলোমিটাৰ বেছি হ'ব
কঠিয়া ৰোই ঘৰ পাইছ নেকি
অ কঠিয়াটো আমাৰ ঘৰতে পৰা থাকে মানে বেৰিয়াত পৰিলে বহুত দিগদাৰ হয় নহয় এইটো পথাৰত পাৰিলে
আহ অ কিহত কিহঁত কুহি আহঁতকান
কান্ধত এনেকে মানে চাহপাতৰ যিবোৰ বেগবো যে থাকে তাতে ধৰ সৰু নহ ন আশী হিচাপত নহয় আমাৰ মানে হিচাপ ত কৰে।
অ অ গ পালো
দুইটা হাতে এনেকে ধৰিব ৰাকে মুঠি হিচাপত কৰে তেনেকেতো যিমান বাৰো আৰু বাৰ পোন্ধৰ এবাৰ
আহ আমাৰ এনে কলেজ কি আগষ্টৰ পৰাহে খুলিব নহয় জানো
এ যোৱাবাৰ এনেই মই বন্ধ দিছিলে ন বাৰ জুলাই মাহটোত
যোৱাবাৰ বন্ধ দিয়া নাই নেকি মোৰ মনত পৰা নাই মানে মোৰ মোৰ হিচাপত মোৰ এইটোয়ে মনত আছে পৰীক্ষা আদায় হোৱাৰ পিছতে আমাৰ ক্লাছটো আৰম্ভ হৈ গৈছিলে
এই নহয় পৰীক্ষা এদায় হোৱাৰ পিছত আমি পোন্ধৰ বিশ দিনমান বন্ধ পাইছিলো
পাইছিলোঁ জানো
বেছিয়ে পাইছো নেকি কেলে এই পাহাৰ যে আহিছিলি পাহাৰলৈ
অ অ পাহ অ এইবাৰ খানা এটা কৰিব লাগছিল উ
কৰিমটো এতিয়াতো চবেই ধৰ ইটো সিটো কাম কৰি আছে কিবা কিবি পাই আছে গতিকে সেইটো হিচাপত আমি সবেই কৰিম আকৌ আমাৰ লগৰ কেইটাকো খুবেই যিকেইটা মানে আমি আছো আৰু
অ এইবাৰ হেৰি মাংস অলপ কমিছিলে হবায় হয় নাই
আহ শিৱা আগৌ কমাৰ কাৰণটো আছে ন
এ এইবাৰ এইবাৰ অলপ আৰু অলপ সকে ল'ব লাগিব তেতিয়া
সেইটো সেইটো আকৌ হেৰিহে আছিলে নহয় সেইটো আকৌ আমাৰ তো ধৰ কি বুলি কয় উম জানুৱাৰী নে ডিচেম্বৰহে আছিলে
আহ অ অ
খাই খোৱাই নাছিলে নহয়
অ তেওঁ তেওঁ সেইটো হিচাপতেতো এইবাৰ মাংসটো সেইটো হিচাপ এজামচ কৰি লব লাগিব ন
ৰ ৰ এইবাৰ এনেও খানা হ'বই আমাৰ পাতি থোৱা হৈছে মানে এনেও আমাৰতো ধৰ এতিয়া অলপ কাম চামৰ পৰা হেদকটো অলপ ক কমি লওক তাৰপিছত মানে জুলাই বন্ধতে
অ অ এইবাৰ এনে আমাৰ মানুহ কেইটা হৈছে আছিলে বাৰু মানুহ মাংস চাৰি কেজি নে পাঁচ কেজি নহয় জানো
এইবাৰ মানুহতো এই ছটা আছিলে আকৌ মাংস অ কটা কাটি কুটি পেলাই চাৰি কেজি মান ওলাইছিলে হপাই যোৱাবা আকৌ এ এটা এ এটা ব্ৰইলাৰতে ইমান ওলাইছিলে না মইতো জেগা দিছো সিমতে মই মই সেইকৱা পাইতো অনা নছিলে হয় নাই
তেওঁ ন সে তা পায় অনা হৈছিলে নহয় তেওঁ মানুহ মাংস কমিছিল ছিলে তো ভাবি
হয় হয় কমিছিলে মোৰ মনত আছে মানে কমি আছিলে তেনেকে কমানাই হলেও মান আম এতিয়া কি খাই খাই পেলাই অকমান দুই এ পিছ পেলাব নাপালে মনটো বেয়া লাগে যে সি পেলাবলে নহলগে আও এ গ্ৰেভি গ্ৰেভিও চিচি খাব লগা হৈছিলে ৰাইজক
অ সেইটোৱে মানে
এ তা আমাৰ আকৌ এইটো আকৌ এটাই আকৌ বেছিকে খোৱা নাই জানো
উম এই হেৰি এইটো কি বুলি কয় আৰু কি মা এইবাৰ কি কৰিবি মানে মাংস ৰুটিয়ে কৰিব পিনে নে অ ৰুটি মাংস কৰিবি নে ভাত মাংস
এ ৰুটি মাংসটো কৰিলে তোৰ মই মানে মই সঁচ কথাাকলৈ গ'লে মই ৰুটি মাংসই মানে একদম বেয়া পাওঁ মানে
কিবা খোৱা যেন নালাগে মোৰ কেলে আকৌ আহি পেলাই ভাল মানে ভাত খাবহি লাগে মানে
অ মানে সেই ভাত মাংস কৰিব লাগিব হয় নাই
অ ভাত মাংসইটো কৰিব লাগে তেতিয়া মানে ঠিক আছে আকৌ মানে এনেকোৱা কৰিব লাগে মাংসটোতো প্ৰথমতে অলপ মাংস মানে ডিপ ফ্ৰাই কৰিব লাগে
আহ তোৰ মানে গোটেই সোপা যদি বনাই দিয়ো ন তেতিয়া বেয়া হৈ পৰে
নহ কাইকৰটো থিকেই দিছিলো বাৰু তই এইবোৰ হেৰি কৰি দিয়
নহয় নহয় কাৰিকৰটো তাকে ঠিকে আছে নহয় আমি বনোৱা মানে পদ্ধতি ধৰ এতিয়া মানে কি হয় প্ৰথমতেটো অলপমান মাংস মানে সৰু সৰুকে কাটিব লাগে একদম সৰু সৰু সৰুকে সৰু সৰু পিছ আও কি হয় মানে শুনিবি সৰু সৰু পিছ কৰি পেলাই সেইখিনি কম পৰিমণে যদি ভাজো তেতিয়া মানে পানীটো মানে কমকে ওলাই কিন্তু আমি ডাঙৰ ডাঙৰ পচ কৰি পেলাই গোটেইখিনি দিওঁ যে তাত মাংস থকা পানী খিনি ওলাই যায় আৰু মানে সেইটো শুকাবগে নোৱাৰি আৰু অ আকৌ পানী দি দিবলগীয়া হয় এতিয়া পানী দি দিলে খাই খাব নোৱি নাই ইমান
অ অ এনেই এনেই কে কেতিয়া মানে খানাটো খাবি অ এনেও বন্ধতে খাব লাগিব ন আকৌ খুলিলে আকৌ কলেজ ষ্টাৰ্ট হৈ যাব ন এইটো অলপ ৰদ গৈ খালে বেছি ভাল হব
এই আমাৰো হেৰি যে এই মাজতে যে এইটো বোলে আমাৰকেইটাই গৈছিলে যে টোৰ এই নদী ফালে একদম পাহাৰীয়া ছাইডত তাতে মোক সেইফালে আমাৰ লগৰ আগতোই কৈছিলে তোক সেইফালে কৰা হ'ব বুলি মানে সি কৈছিলে যে অলপ গৰমতটো বেছি হওক তেতিয়া তাত গৈ পেলাই বেছি ভাল লাগে বুলি কৈছে মই কিন্তু কিন্তু ওচৰ আমাৰ ঘৰ পৰাতো বেছি দূৰ নহয় যদিও আজিলৈকে গৈ পোৱা নাই আকৌ তালৈ
অ অ তাত হেৰি তাত তাতো ভালেই হ'ব কিন্তু অ ভালেই হ'ব বেয়া নহয় তাতো খাবলৈ কিন্তু মানে ব বস্তুতটো কঢ়িও এইটো আকৌ হেৰি হব নহয় গম পাইছ নাই অলপ কষ্ট এটা হ'ব
এ কঢ়িয়াতো মানে যোনে যেনেকে যাওঁ বাইক লৈ গৈছ বাইকো দুটা যাবি দুটাই কিবা এটা বস্তু ধৰি নিব লাগিব নহলে আৰু কি কৰিবি নহলে তো সেই গাডী লবগে নোৱাৰ গাডী ল'লেতো পাঁশ ছশ টকা গাড়ীত তেল ভৰাই দিব লাগিব তেলৰে কিমান দিব লাগিব গাড়ী বাও আছে যেনিবা গাড়ী আছে
অ অ গম পাইছো এই সেইটোৱে এই বাইকতে নিজে নিজে কৰিব লাগিব আৰু আৰু মানে এইটো মানে হেঁপাহ পুৰাই খাব লাগিব হৈছে নাই মানে যাতে কমি তুমি নহয় গম পাইছ নাই
গম পাইছো সেইটো সেইটো কব পাৰি এইটো কথা নাই এতিয়া আমি পাতিছো ন হাঁহৰ কথা
অ এই হাঁহটো সে বেছি খাব নোৱাৰে এই তেল তেল বেছি ওলায় ন
অ সেইটো হয় বাৰু হ'লেওতো লাগিলে হাঁহ চ হাঁহ তই এটান হাঁহৰ জোল দ খাই মা লাগে ন ঠাণ্ডা কৰি দিব লাগে
অ ন সেৰিও হাঁহ হাঁহ বেলেগ আৰু এটা ব্ৰইলাৰ টো ল'ব পাৰি ন তেনেকে
হাঁহটো তই জোলৰ কাৰণে
অ
আৰু ব্ৰইলাৰ টো ত ফ্ৰাই সেয়া কাৰণে লব লাগে মানেতিয়াতিয়া ব্ৰইলাৰ গ্ৰেভি বিচাৰি লাভ না নাইত গ্ৰেভি কৰিব নালাগে আৰু
আহ আহ গম পাইছো এই তেতিয়া অ তেতিয়াও খাই আমেজটা লাগিব এই হে এই আমাৰ কটীয়াটোৰ যে
উম
এ চাপৰ ল'ৰাটোৰে লগৰ শকত লৰাটো এইটো
সি সি সিডালাক সিডালাক নিব নোৱাৰো মই মই যে ফট কৰিব নোৱাৰোই এই যোৱা বা গোটেই খানাটো ই মানে মই ছা তহঁতে নক নানো গোেই খাটো মই মাংস কমক খাইছো প্ৰথম বনোৱা মেলা পৰা ধৈ পেলাই মই এনেও মান এনেও মংসটোত ধৰ খাবলৈ নোৱাৰিছো মানে নোৱাৰো নাখাও ইমান মাংস কিন্তু সিদিনাখনন যে মৰাও নোৱাৰি দি খবলৈ
ম ময়ো সেইদিনাখন ৰোৱাৰ মই জনাত চবছেে বেছি সি খাইছে
অ তো মই মই বিলাইছো যেতিয়া গোটেই কিলাকে মই সমান সমান দি পেলাই মই এনেকে একৰাউন আহি পেলাই মোৰ নিজলৈ ৰৰালে শিকো যে সেই মাংস দিয়ে আকৌ মাংস অ এদাই ভুৰি গিলে সি মানে খাই ভ নালে মই এনেকে মানুহ সেই পাঁচটা নে ছটা মানুহে এক ন আহ পাই মোৰ নিজলৈ লোৱা হলে মানে স হব মোৰ খঙ দি গৈছে দিম নহয় প্ৰথমতে প্ৰথমতে তুমি লৈ লোৱা পাঁচ পিচ পাঁচ পিচ মান দিছো
অ এই নহয় সেইটোৱে মানে সি ই মানে আমি যোনটো যে আমি যোনটো যে বেছি খাওঁ বুলি ভাবো
অ
দুুগুন বজাই
সেইটোৱে আমি যিটো আমি যিটো এগালগাল খাম বুলি ভাবো সি এগালগাল নৰমেলিয়ে খাই দিয়ে
অ আৰু মানে তাই সেইটোৱে দি একোৱে নহয় কথাটো বুজি পাইছে নাই
অ তেতিয়া হলে আৰু দিয়া হলে আৰু খালে হেঁতেন আমাৰ শৈল যে এটাই যে গালি যে পাৰিছে যদি পাওঁ নেখাবি বুলি এয়া নিদু এয়া খাবলৈ নিদু সেইটো বস্তু ইণ্টাৰেষ্টিং কৈছিলে সি ইয়া খাবলৈ নিদু বুলি আঁতৰাই থৈ দিছে
বুজোৱা নাই জানো সি
এয়া পিছত গেভভিও খাইছে গেভীৰ পৰা এনেকে টুকি টুকি পেলাই গিলাচে লৈ পেলাই খাইছে মই চবকে মানাই কৰিছো দেই বুলোঁ গ্ৰেভিটো খালে মানে কি এতিয়া মছল পাতি দি বনোৱা একদম বহুত পেট চেট বেয়া কৰি দিব
অ মই খাইছিলো বাৰু দেই মোৰ গিলাচত খাইছিলো কিন্তু মে টেষ্টি আছিলে আও
টেষ্টিটো এই মচলা চচলা দিয়া টেষ্টিটো হ'বই না
ই আকৌ এবাৰ ভাত খাইছিলে নেকি লাষ্ট
অ লাষ্টত ইয়েচ মনত পৰিছে লাষ্ট মানেটো কি কৰিছিলে সেই গ্ৰেভিখিনি যে আছিলে গ্ৰেভি বহুত থাকি গল মাংস চবেই থপা থপি কৰা নিছিনা হল আকৌ সিহেন চাৰি কেজি মাংস ছটা মানুহে খাবলৈ মানে মই আচৰিত পালো দেই এ এটা মানে আধা কেজিতকে বেছিকে খাইছে
এ এইটোয়ে আৰু মানে এ যেতিয়াই খাইছিলো মই কিন্তু যিমান যে খাম বুলি ভাবিছিলো সিমান খাব ফোন মাৰিলো আকৌ এ মানে হেঙাই যোৱা নিচিনা হৈ গৈছে ন
আৰু এই ব্ৰইলাৰটো তেনেকে জোলকে যে খাব নোৱাৰি সেইটো সঁচা কথা
অ
আৰু এই এইবাৰ আৰু এটা কাম কৰিব পৰা হলহঁতেন তো মানে বনাবলে মনতটো আছিলে বাৰু তোৰ বিলাহী ধৰ এ ধৰ তোৰ যদি আমাৰ যদি ব্ৰইলাৰ মাংস যদি পাঁচ কেজি ললো ন পাঁচ কেজিতো তো চাৰি কেজি ওলালে যেনিবা হা ধৰি লও চাৰি কেজি মাংস তাতে পুৰা আধা আধা কেজি পুৰা বিলাহী আধা কেজি পিয়াজ পুৰা মিক্সাৰ মাৰি লব লাগে
মাৰি পেলে প্ৰথমতে অ প্ৰথমতে পেট হেৰি খিনি ভাজি পিয়াজে সেইখিনি পুৰা ধুনীয়াকে ভাজি পেলাই একট্ৰা কে থৈ লাগে তাৰপিছত তেলটো সৰহকে দি পেলাই মাংসবোৰ পুৰা ফ্ৰাই কৰিব লাগে বা আলুটো দুইটা বস্তু মানে ফ্ৰাই কৰিব লাগে ফ্ৰাই কৰি পেলাই তেলটো টুকি পেলাই ত সেই মাংস খিনি অকনমান তেলত দি পেলাই বনাই পেলাই এইখিনি যেতিয়া হ'ব হব ন তাতে এইখিনি দি মচলা চচলা দি পেলাই ধুনীয়াকে বনাব লাগে তেতিয়া খাই পেলাই মানে বহুত মজা লাগে।
এই এইবাৰ এইবাৰ অলপ হেৰি দিব লাগিব মানে তোৰ ধৰি ল আগতীয়াকে যাম ন,
উম
আগতীয়াকে গৈ মানে বস্তুতটো এ মানে তাত জেগাতটো গোটেই ভিউ টো লৈ এ বনাবলৈ বহি খাই বৈ গুচি অহা মানে তেনেকুৱা হ'ব লাগিব বস্তুটো
অ আৰু সোন সোনকালে যাব লাগে
অ ইয়াৰ আগৰ বাৰ আমাক বহুত সোনকালে খাবলৈ হৈ গল নেকি।
সোনকালে হৈছে গৈ পানীৰ সমস্যা যিডাল পানীৰ সমস্যা হল আৰু।
অ অ তাৰ পা চবে সোনকালে খায় তাৰ আকৌ কিবা সেইটো কাৰণে সেই ল'ৰাটোৱে আকৌ খোৱাই
অ সেইটো হ'ল আকৌ আমি সোনকালে খাৰ হৈ যোৱা খাৰ হোৱা কাৰণেহে মানে আকৌ এবাৰ খাই পেলাই আহিব পৰা হৈছে ন ৰুই পেলাই আহি। এনে সোনকালে হৈ গৈছিলে কিন্তু এতিয়া উম! উম এই নহয় এইবাৰ কাম নাই কৰিম এইবাৰ সবেইতো পইচা পাতিটো পাই আছে আমি সেই এশ টকীয়াটো উঠাব হ'ল আ গম পা আনে বছৰতটো এটা খানাই খাবি সেইটো খানাই অকনমান ভালকে খাব লাগে লাইটটো এতিয়া ব্ৰইলাৰ আনিলো।
অ ম মই সেইটোকে প্ৰিফাৰ কৰো ন ত তই ওৱান ফিফটি টু হানড্ৰেটকে তুলিলও উঠি যাব ন ।
সেইটো সেইটোৱে সেইটোৱে ধ এতিয়া ধৰ পাপৰ লৈ যা হয়নে, তাৰপিছত আকৌ ত সৰু সৰু মাজা দুটা ল মাজা যে সি দহ টকিয়া যে পেকেটো যে তেনেকুৱাও তই যেনিবা পাস্তা লৈ গলি তাৰ লগতে ধৰ পাপৰ অলপমান ফ্ৰাই কৰি পাপৰটো খাই থাকিলি কি কথা আছে নো গেষ্ট ততো হ'বই এনেও হব গেছ
অ অ গম পাইছোঁ এইবাৰ এই এইবাৰ এইবাৰ হেৰি কৰিব লাগিব তেতিয়া বাজেত টো অলপ বেছিকে বনাই মানে সেই তোলাটো অলপ সৰহকে তুলিব লাগিব।
কাম এটা কাম এটা কৰিম ৰ কাম এটা কৰিম ৰ আমাৰ মানে এতিয়া দাদা এজন আছে দাদাজনক। চিনি পাওয়ে দাদাজনে মানে মে দাদাজনক কৈছিলো যে হাঁহ হাজাৰ দিবৰ কাৰণে খানাৰ কাৰণে, তাৰ পৰা সি কৈছিল যেনিবা হা এটা দি দিম তাৰপিছত সিত ত তাৰপ পৰা যেনিবা যদি মানে কাম এটা কৰিম ৰ ব্ৰইলাৰ কে কৰিম হাঁহটো কাটি পেলাই সেই তাৰ ভাগৰ পই পইচা পৰা মানে অলপমান পইচা টো এই এ স্পাইট দুটা এক লিটাৰ এক লিটাৰ দুশ টকা দি পেলাই দুটা স্পাইট লৈ ল'ম আৰু এই পাপৰ পেকেট বোৰ কিমান চল্লিশ পঞ্চাছটকা মান লয় নেকি।
আহ ষাঠি টকাৰ কাৰণে পঁষষ্ঠি টকা লয়।
এই পঁয়ষষ্ঠি সেই তেনেকুৱা পাপৰডাল তাতো দছ পিছ মান থাকে বেছিয়ে থাকে ন অ সেই পে সেই পাপৰটো আনি পেলো ধুনীয়াকে কে তেলতো ইনতো তেলতো এক লিটাৰ থাকিব সেই তেলত পুৰা ফ্ৰাই কৰি পেলাই এইেই হেয়াৰ লগত খাব লাগে। তেতিয়া গেছটোও মানে নহয় ইমান প্ৰথমতে খাই ল'ব লাগে আৰু।
অ অ এই তেনেকে কৰিব লাগিব এইবাৰ অলপ ভাল